হেল্ল'
অ কি কৰিছা?
এ এনে বহি আছো ৰব।
কিয় এনে বহি আছা?
এ কি কৰিব ভাত পানী খাই আৰু অকমান ৰেষ্ট লওঁ বুলি অকনমান বহিলো আৰু।
অ আজি বোলে তহ
অ আছে আছে যাব লাগিব চাৰে পাঁচটাত আছে।
অ গোটৰ মিটিঙত কিবা মানুহ লোৱা কথা আছিল যে কি হ'ল?
মানুহ এতিয়া আমাৰ গোটৰ পৰা মানুহ ওলোৱাই নাই নহয় ওলাম ওলাম বুলি চবেই কয় লাষ্ট ত নোলালেই কোনেও, এতিয়া সেইকাৰণে আৰু লোৱা নহল। নাই এতিয়া মানে চব সোমায়ে থাকিলা আৰু নোলালে আৰু।
উম আকৌ পইচা দিব বুলি যে গম পালে।
অ এয়াই প্ৰথমতে চবেই ওলাই কোনো নাথাকেই গোটত। এতিয়া মানে কি হ'ল মানে পইচা আহিব বুলি গম পালে ন এতিয়া কোনেও নোলায় মানে। এ থাকিব আৰু
অ' আৰু সিদিনা য়োগা কৰা হ'ল নে নাই?
অ' হ'ল হ'ল।
ফটো দিয়া হ'ল ন
উম দিয়া হ'ল অ' - - আমাৰ গোটতে মানে কৰি পেলাই দিছিলো যে সেইটোহে দিলো। অ' গোটোতো হৈছিলে ন উগা ফিয়ৰ পৰা দিব দিছিলে। সেইটোয়হে আহ নাই নাই নাই ঘৰত পৰাই দিয়টো হল প্ৰথম ফটোটো তাৰেছেকে যে বিচাৰিছিল ইটো দিয়া নহল আৰু যোৱাই নহল।
অ' অ' এতিয়া মানে কি হে সেই বুটৰ পইচাবিলাক আহিলে সবে অকলে- অকলে ল'ব।
অ' অকলে - অকলে ল'ব মানে কৈছিলে গোটেই দহজনী আমি লগ লাগি ফিচাৰীৰ কাৰণে ক আম আৰু নি নো মুৰ্গী দিছিলো মানে এতিয়াও সে মুৰ্গীৰে দিম মুৰ্গীৰে কৰিম আৰু। মানে এনেকে লগ হৈ পেললে
আনি নিজা- নিজাকে আনি পেলাই নিজে - নিজে পইচাটো ইউজ কৰি ব্যৱসায় কৰিব আৰু।
এতিয়া সিহঁতে বাকী কেইজনী কৰিব আমি তিনিজনী বেলেগ বেলেগকে কৰিম। সাতজনীতো সিহঁতে একেলগে এটাই কৰিব আৰু ফিচাৰীটোৱে। লাগ চাৰে বাৰ মাৰিব লাগিব চাৰে বাৰ নালাগে আৰু।
অ'! চাবচিডি হ'ব।
পঁচিছ
একে, আমাৰ খুড়াৰ ছোৱালী কেইজনী, এই সেৰিত থাকে। মানে, এই গণেশগুৰিত থাকে। সিহঁত তে, গোটেই গোটৰ মানুহ কেইজনীয়ে পাইছে লোণ। পাই পেলাই, সিহঁতে বঢ়িয়া বিজনেচ আৰম্ভ কৰিছে।
অ'!
সিহঁতে মানে কি কৰিছে এশ এখন, এখন এই যে, মানে ফুচকা, চাট বা হেৰি কি কয় এইটো ফ্ৰুট চাট বনাই আজিকালি মানে সেনেকুৱা দোকান দিছে যাতে পইচাটো লগে, লগে ইনকম হৈ থাক আৰু সদায় আনিব মাল সদায় বিকিব অ'।
তেনেকুৱাকে দোকান এখন দিব পাৰিলে ভাল, মানে অ', দেৰি হয়, দেৰি হয়। সেইটো সেনেকে দো, অ', দেৰি হয়, দোকান এখনে দিব মন যায়। কিন্তু আৰু এ, এনেকে ভাল জোগা নহ'লে আকৌ দোকানোনো কি দিব?
সেনেকে নহয়, আজিকালিতো আকৌ ৰাস্তাৰ কাষত দিলে উঠাই দিব নহয়।
উঠাই দিব অ'। এতিয়া মানে কিছুমানে আচাৰ বনাই বিকি কৰি অ'
অ' সেইটোও ভাল।
অ কিছুমানে আচাৰ বনাই বনাই বিক্ৰী কৰি থাকে গোটৰ নাম বিলাক, দি আৰু কিছুমানে আকৌ দোকান দিছে তেনেকুৱা আৰু সেনেকে দিব পাৰে ভাল কিন্তু ক'ত আৰু আজিকালি ফুটফথত দ, দোকান দিবও নিদিয়ে নহয়।
উম সিহতৰ সিহঁতৰ বঢ়িয়াই বিক্ৰী হয় বোলে মানে আমাৰ দেউতাকে গ'লে দেখে আৰু ম'ম' বিকে ম'ম' বনাই, গোটেই কেইজনীয়ে মিলি বনাই। বনাই পেলাই মানে বিকে মানে বহুত পইচা খিনি মানে সিহ বহুত প্ৰফিট হৈ আছে আৰু
হয় হয় আচলতে কি জানা কষ্ট কৰিব পাৰিলে কিন্তু পইচা আছে মানে অকমান সৰুকে দোকান খন দিয়েও মানে, বাহ কষ্ট কৰিব লাগিব
আৰু সেই গোটৰ সদস্য কেইজনী অলপ ভেজাল নোহোৱা হ'ব লাগে।
নহ'ব হ'ব লাগে। এয়াই আমাৰ এনে দেখাতো গোটেই অ' অ' এনে আমাৰ গোটৰ মানুহ কেইজনী অ' আমাৰ গো তৰ মানে মানুহ কেইজনী গোটেই মানো মানে এ মানে বয়স খুৱাই মানে দাংনিঙীয়া মানুহ কিন্তু হ'লে কি হ'ব মানে সিহঁতেৰে যাব নোৱাৰে
অ' এলাৰ কৰেৰে
সেনে এলাহ ক মানে আমি ল'ৰা ছোৱালী থাক কেইটাই যেনেকে যাওঁ সিহঁত
উ মিটিং এখন থাকিলে বহুত বাহানা ওলাই ন
বাহানা ওলাই যায় বাহানা ওলাই আচলতে মানে গোটৰ মিটিংখন থাকিলে বাৰু যাব কিন্তু। ভিঅ মিটিং বুলি ক'লে সিহঁতে একেবাৰে যাব
ভিঅৰ মিটিং হওক কৰ'বাত কিবা ট্ৰেইনিং আহিল কিবা আহিল অ মানে যাবই নোখোজে কিবা এটা গ'ল, বলেহে বস্তু এটা ভাগত পায় উম। উ এক্টিভ নহয়ে
সাই সেই কাৰণে মানে ভাল নালাগে মানে গোটেই মানুহখিনি মানে এটা চেমৰ হব লাগে লাগে তেতিয়া মানে ভাল। মানে অলপ উপাৰ্ তল হলে অলপ দিগদাৰ অ' সেইয়াই এতিয়া অকমান দিগদাৰ হয় মানে উপায় নাই আৰু নোলালে এতিয়া গোটটো খোলা গ'লেই যেতিয়া আৰু
উম এতিয়া ন থাকাই ভাল থাকিলেতো লাভেই হয় ন সঞ্চয় খিনি হৈ থাকে নহয় নিজৰ। কেতিয়াবা তানে বিপদে তাৰ পৰা পইচা লব পাৰি।
অ'!
মানে বিপদে পইচা লব পাৰি ইন্টাৰেষ্টটো কম।
অ
সেয়াই। মানে সুতটো কম হয়তটো বহুত।
সুতটো কম হয়, সুত কম হয় এতিয়া লৈছো লৈছো এইবাৰ পঞ্চাশ হাজাৰ লৈ- ছিলো নহয়, পঞ্চাশ হাজাৰৰ মানে কি হ'ল দুজন মানে পোন্ধৰ পোন্ধৰ কে ললে। দুজন মানে পাঁচ পাঁচ কেও ললে মানে এনেই ভগাই- ললে আৰু মই ন'ললোৱে মই নললো আমাৰ ভটি নললে। বাকী কেইজনী চবেই ললে। এই অকমান পইচা লৈ কাম নাই ত'।
উম, অ
অকমান পইচা ললে খালি খুৱাইহে যায়।
উম, বেছি কামত নাহে।
নাহে, নাহে, এতিয়া আপোনাৰ একলাখ মান দিলেও তথাপিতো কিবা এটা কামত আহে আৰু
অ, অ, কিছুমান গোট বিলাকত কিন্তু বহুত ডাঙৰ লোন দিব এতিয়া পুৰণি গোট-
নহ, এতিয়া কৈছে আৰু আ- মি যে পঞ্চাশ দিলে পঞ্চাশতটো মা ৰা হোৱাৰ পিছত এক লাখ দিব বুলি শুনিছো। এতিয়া এক লাখ দিলেও বাৰু বিশ-বিশকে হলেও ভগাব পৰা যাব আৰু
অ' বিশ-বিশকেও নহ'ব কমে হ'ব।
কমেই হয় তথাপিতো আৰু মানে ললে ভগাব কিছুমানে আৰু নোলোৱা
কামত আহে অ' তেতিয়া বেছিকে ভাগত পৰে উম। কিছুমানে গোটত এনেহে সোমাইছে মানে টাইম পাছ হয়।
উ পইচা পাতি আছে। মইতো বহুত ধনী, ধনী মানুহ হৰ মানে মহিলা এনেকে গোটত সোমোৱা দেখিছো। আমাৰ দুখীয়া বহুত বাদ পৰিয়ে গ'ল। এনেকুৱা হৈছে। উম, আমিয়ে মাজত নোসুমালো কাৰণে মাজত আমাৰ আ- ছিলে তাৰপিছত ভাঙি যোৱাৰ পিছত আৰু নোসুমালো কাৰণে আমিয়ে বাদ পৰি গ'লোঁ। সেইয়াই। অ' আজিকালি আৰু বেলেগ সঞ্চয় সেনেকে- এনেকে নাই পইচা-চইচা জমা কৰো লওঁ কিবা এইবিলাক একো নাই বন্ধ হৈ গৈছে।
অঁ, অ!
কে কোনোবা মানুহ যদি খালি হয় তেতিয়া খবৰ দিবাচোন।
অ' ঠিক আছে খবৰ দিম দিয়া খালি হ'লে।
বাকী আৰু কি আব, আজিতো ৰবিবাৰ টিউচন নাই?
টিউশন নাই আজি। আজি টিউশন নাই আজি সেই মিটিংখনত- তে যাব লাগিব অ'।
প্ৰত্যেক দেওবাৰে হ'বনে মিটিং এতিয়া?
অ' আমাৰ প্ৰতিক দেওবাৰে মিটিংখন হয়। প্ৰতি দেওবাৰ মানে নহয় মই আমাৰ মি- টিংখন মাহত হয় মানে। মানে, অ, অ, এবাৰ মাহত এবাৰ এ হয় আৰু মানে আমাৰ মানে কেনেকুৱা হ'ল মানে দুশ-দুশকে উঠাই মানে মাহত দুশকে উঠায়। মানে পাঁচটা সপ্তাহ হলেও চাৰিটা হলেও, আহ
নাহত দুখ হৈ যায়।
অহ, সঞ্চয় টাইপো হৈ যায় মানে। গোটৰ দৰেও হৈ যায়।
এতিয়া তোমালোকে এই দু, দুশ- দুশ জমা কৰি থাকিলেই হ'ল। কেতিয়াবা যদি ওলাই আহিব লগা হয় সেই পইচাটো উ- উলিয়াই দিব। বেংকৰ পৰা অ'!
অ'! সেই পইচাটো উলাই দিব মানে, উম আৰু আমাৰ চাগে, কথা পতা গৈছে। আমি, বছৰত এবাৰ-এবাৰ আমি পইচাবিলাক ভগাই লম, মানে। কিয় ভগাই লওঁ মানে! আমি যে, সদায় যে, সদায় যে, সঞ্চয় বিলাক যে, আমি দি থাকোঁ। মানুহটোৱেতো সুধিব ন'! পইচা বিলাক থাকা, আমি কেতিয়াবা পাম নে নাপাম! আমি, নাপালেতো নহ'ব ন'! সেইকাৰণে, ভাবিছোঁ আমি, ব বছৰত এবাৰ-এবাৰ ভগাই ল'ম। যি পাওঁ, তাৰ পিছত, আকৌ নতুনকে থৈ থাকিম।
অ'! ভ-ভগাবই লাগে, ভগালে ভাল! বঢ়িয়াকে, আমাৰ পইচাটো কামত আহি হিল। আকৌ আমি
অ'! আমি তেনেকুৱাই কৰিম বুলি ভাবিছোঁ! মানে। পিছত, যদি আকৌ খেলি-মেলি নহয় আৰু। এ, ভগাই ল'ম। আমি মানে, থওঁতে মানে, আ আলোচনাটো কৰিছিলোঁ। সেইকাৰণে আমি, অ'! সেইকাৰণে ক'লো যে, আমি মাহত দু
একেলগে ধৰা, বহুত বছৰ হৈ যায়। পইচা যদি ক'ৰবাত, খৰচ-চৰচ হৈ যায়, উলিয়াই দিওঁতে। দিগদাৰ হ'বতো, উম সেইকাৰণে সেনেকে ভয় খালে ভাল।
আমাৰ মানে পইচা বিলাক বেংকত থৈ থাকে আৰু কোনোবাই যদি ল'ব বিচাৰে তেনেহলে লয় আৰু দিয়ে আৰু ন ন উম আৰু কাৰোবাক লাগিলে ওলাই আনি দিয়ে।
এতিয়া স্কুল বন্ধ দিব পিছে কেতিয়া?
এতিয়া কেইটা মানে এক তাৰিখে দিয়ে নে ছয় তাৰিখ খেই দিয়ে এতিয়ালৈকে গম পোৱাই নাই নহয়, কালি ৰিজাল্ট দিলেহে গম পাম আৰু।
ঔ তোমালোকৰ ৰিজাল্ট কালিয়ে দিব?
কালি দিব অঁ।
অঁ আমাৰ আৰু হেৰি দুই তাৰিখে দিব।
অ তেতিয়াহলে তোমালোকৰ টো তোমালোকৰ ছয় তাৰিখলৈকে যাব চাগে গৰম বন্ধ।
উ মোৰ মানে আমনিয়ে লাগিছে স্কুল আনা নিয়া কৰি জল্দি বন্ধটো দিয়ক দি দিয়ক মই ৰখি আছো, অ সদায় অহা যোৱা কৰিব লাগে ৰেষ্ট নাই কম চে কম স্কুল বন্ধ দিলে কেইদিনমানটো ৰেষ্ট পাম অলপ দিনত। উম মানে কি হয় ঘৰৰ ঘৰৰ কাম কৰি আ মানে ভাত আঞ্জা বনাই উঠি অলপ বহিবই নাপাওঁ স্কুল আনিব যাব হলেই, আকৌ স্কুলৰ পৰা লৈ লৈ আহো আহি ভাত কেইটা খাওঁ মানে টিউচন যাব হ'লেই। আকৌ টিউচনৰ পৰা আহিল মানে সন্ধিয়াৰ পঢ়াবৰ টাইম হ'ল ৰাতি আকৌ ভাত বনাওঁ আকৌ খোৱা কৌ খোৱা আৰু তথাপিও ৰাতি বাৰটা বাজে।
বাজে মানে মানে ৰেষ্ট নাই আৰু। খালি মেচিনৰ দৰে কৰিয়ে থাকা, কৰিয়ে থাকা।
সেয়াই। দিয়া হতে ওলোৱা তোমালোকে মিটিঙৰ কাৰণে ন, উম উম। উম।